কি কৰি কি কৰি আছা?
অ', এনেই চাই আছিলো ৰবা, তুমি?
এনেই আছো, ভাত-চাত খালা?
অ', খালো দিয়া, আৰু তুমি খালা?
অ', খালো, ব্যস্ত আছিলে নেকি?
নাই নাই এনেই আছিলো দিয়া কোৱাচোন?
অ', মই আজি মানে, ভ্ৰমণৰ বিষয়ে কিছু আলোচনা কৰিব ওলাইছিলো তোমাৰ লগত।
অ', তে তুমি ভালে ভাবিছা দিয়া ভ্ৰমণৰ বিষয়ে ক'ব খুজিছা দেই কৰো দিয়া আমি।
অ', ভ্ৰমণ মানুহৰ জীৱনৰ তা অতি গুৰুত্বপূৰ্ণ অংশ, হয়নে? নতুন ঠাইত দেখা, নতুন মানুহ লগ পোৱা, আৰু নতুন সংস্কৃতি জনাৰ সুযোগ পোৱা যায়, হয় নে? ভ্ৰমণত।
ভ্ৰমণে মানুহৰ জ্ঞান বৃদ্ধি কৰে আৰু তুমি এতিয়ালৈকে কোন কোন ঠাই ভ্ৰমণ কৰিছা মোক কবাচোন?
মই এতিয়ালৈকে অসমৰ বহুত ঠাই ভ্ৰমণ কৰিছো, যেনেকুৱা কাজিৰঙা শিৱসাগৰ, মাজুলী, হাফলং আৰু গুৱাহাটীলৈও গৈছিলোঁ। এই এই ঠাইবোৰ সুন্দৰ যে অতি
হয়', নেকি মোক মোক অলপমান কাজিৰঙাৰ বিষয়ে
মাজুলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ই' বিশ্ব ঐতিহাসিক ক্ষেত্ৰ তাত এশঙীয়া গড় বিখ্যাত। ইয়াৰ উপৰিও হাতী, বাঘ আৰু বিভিন্ন ধৰণৰ চৰাই দেখা যায়। তেতিয়া অসমৰ পৰ্যটন পৰ্যটন ক্ষেত্ৰত বহুতো উন্নত হৈছে, তুমি ভ্ৰমণৰ সময়ত কি কি কথা মনত ৰাখা অলপ মোক জনাবাচোন।
হয়',। প্ৰথমতে সুৰক্ষা আৰু দ্বিতীয়তে পৰিৱেশ সংগ্ৰহণ আমি আমি কি কয় পৰিৱেশ আমি ভ্ৰমণ কৰিব যাওঁতে আমি পৰিৱেশ কেতিয়াও নষ্ট কৰিব নালাগে। বা প্লাষ্টিক আমি খোৱা চিপছ বিলাকো প্লাষ্টিক আমি হে পেলাব নালাগে য'তে ততে হয়নে?
হয় একেবাৰে ঠিক কথা কৈছা দেই তুমি তাৰ মনে বহু বহু পৰ্যটকে এই বিষয়বোৰ অৱহেলা কৰে ভ্ৰমণৰ উপকাৰিতা এ কি কি কি, কি বুলি ভাবা তুমি এনে?
ভ্ৰমণে মানসিক চাপ কমাই আৰু নতুন অভিজ্ঞতা লাভ কৰে, আত্মবিশ্বাস বৃদ্ধি পায়। আৰু জীৱনৰ প্ৰতি নতুন দৃষ্টিভংগী কৰি উঠে হয় নে?
হয়, উম, তোমাৰ প্ৰিয় ভ্ৰমণস্থলী কোনটো বাৰু?
মোৰ প্ৰিয় ভ্ৰমণস্থলী হৈছে শ্বিলং।
তুমি কেতিয়াবা শ্বিলঙলৈ গৈছা নে?
অ', গৈছিলো। অ', গৈছিলো ৰবা, যেনেকে এতিয়া চা, শ্বিলং বহুত চাফা ঠাই হা, শিলংত তুমি গ'লে দেখা পাবা ৱাত ফল দেখিব দেখিব পাবা, সাত ভনীয়ে দেখা পাবা, তাত গৈ তুমি বহুত চাফ চিকুণ তাত দেখা পাবা তাত, শ্বিলঙত চাবলৈ বহুত ধুনীয়া ঠাই
হয়, তুমি একদম ঠিকে কৈছা, শ্বিলঙৰ আহ, শ্বিলঙৰ মানুহৰ কথা বতৰা বা তেওঁলোকৰ শাক আহ পোচাক বিলাক বহুত ধুনীয়া হয় নে, তাৰে খোৱা বোৱাবিলাক বহুত ভাল। সেই কাৰণে বহুতো দেশ বিদেশৰ পৰা শ্বিলঙক ভ্ৰমণ কৰিব আহে হয়নে?
হয়, হয় আৰু চাব যে ভ্ৰমণ অবিহনেতো, মানৱ জীৱনৰ অসম্পূৰ্ণ হয়। যেনেকৈ কেতিয়াবা ঘৰৰ চাৰিও বেৰৰ মাজত আবদ্ধ আৱদ্ধ নাথাকি, নতুন ঠাই পৰিৱেশ আৰু মানুহৰ মাজলৈ যোৱা হৈছে ভ্ৰমণ। মানুহৰ স্বভাৱতে নতুনক জনা আৰু বুজাৰ হেঁপাহ থাকে। এই হেঁপাহ পূৰণ কৰাৰ বাবেই ভ্ৰমণেই হৈছে সৰ্বোচ্চ উপায়। তেনেকুৱা চাবা যায়, এতিয়া আমি ভ্ৰমণ কৰিলে আমাৰ বহুত স্বাস্থ্য ভালে থাকে আমি কাৰণ, ভ্ৰমণ কৰাৰ ফলত আমাৰ স্বাস্থ্য ত' ভালে থাকে, ভ্ৰমণ কৰিলে নতুন, নতুন শিক্ষা পায়।
হয়, তুমি একদম ঠিকে কৈছা, ভ্ৰমণ কৰিলে আমি বহু কথা জানিবও পাৰো আৰু তাৰপিছত তোমাৰ মানে বহুত কথা জানিব পাৰো আৰু ফটো বিলাক উঠাই কিনে আমাৰ স্মৃতি বিধ থ'ব পাৰো হয়নে, ভ্ৰমণ কৰিলে।
হয়, হয়। আৰু ভ্ৰমণৰ জৰিয়তে আমি বিভিন্ন ঠাইৰ মানুহৰ সৈতে মত বিনিময় কৰিব পাৰো, ইয়াৰ ফলত বিভিন্ন ভাষা ৰীতি-নীতি আৰু পৰম্পৰাৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাওঁ আমি, ই মানুহৰ মাজত মিলা-প্ৰীতি আৰু জাতীয় সংহতি বৃদ্ধি অৰিহণা যোগায়, যেনেকুৱা চাবা, যে ভ্ৰমণ, ভ্ৰমণে আমাক সহনশীল হ'বলৈ আৰু সকলো সংস্কৃতিকে, সন্মান জনাবলৈ শিকাইছে।
হয়, একদম ঠিক কৈছা আৰু ভ্ৰমণৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন। অচিনাকি ঠাইত খোজ দিলে মানুহৰ বহুখিনি স্বাৱলু হৈ পৰে, আৰু নতুন পৰি আৰু মানুহৰ সৈতে খাপ খোৱাৰ চলোৱা ক্ষমতা আৰু সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰে ভ্ৰমণ কৰিলে, হয়নে?
হয়, হয় আৰু এ, এনেকুৱা হৈছে যে বৰ্তমান, যা, বৰ্তমান যুগতো বহুতে ভ্ৰমণ, আজিকালিতো এনেকুৱা চাবা যে যিমানে, যিমানকে পোৱা তুমি ভ্ৰমণ কৰা শুনিবা, আজি ক'ত গৈছিলা এনেকুৱা এ, আৰু এ, শ্বিলঙত গৈছিলো মাজুলী গৈছিলো। এনেও আজিকালি যোনবোৰ শিশু থাকে, সিহঁতে বেছিভাগে ভ্ৰমণ কৰি ভালে পায়। আৰু সিহঁতে ভ্ৰমণ কৰি বহুত ভাল লাগে। ভ্ৰমণ কৰিলে নতুন, নতুন ঠাই যা, চাব পাৰি।
তুমি, তুমি একদম ঠিকে কৈছা, গুৱাহাটীলৈ চোৱা, গুৱাহাটীলৈ ইমান নতুন, নতুন আজি কলি জাগা ওলাইছে ভ্ৰমণ কৰিবলৈ হয়নে, আৰু গুৱাহাটীত বাহিৰৰ পৰা মানুহে গুৱাহাটীলৈ ভ্ৰমণ কৰিব যেন তুমি ধৰা কামাখ্যা মন্দিৰ উমানন্দ মন্দিৰ ৰ পৰা মানে বাহিৰৰ বাহিৰৰ মানুহ বিলাকে। মানে মন্দিৰত দৰ্শন কৰিবলৈ আহে হয়নে?
অ', অ', এইটোতো ঠিকেই ক'লা আৰু চাবা ভ্ৰমণে আমাক এই জীৱনৰ পৰা সহাক দিয়ে। প্ৰকৃতিৰ মনোৰূপ পৰিৱেশ, যেনে পাহাৰ সাগৰ বা নদীৰ কাষত কেইটামান দিন কটালে মনলৈ অসীম শান্তি আহে। ই মানসিক চাপ হ্ৰাস কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত উন্নত আমাৰ ভাল কৰে, স্বাস্থ্য ভাল কৰাই যেনেকুৱা চাবা যে আমি এতিয়া যদি আমাৰ মনতটো বেয়া লাগি থাকিলে। আমি নদীৰ পাৰত যাই বহি থাকিলে আমাৰ মনতো বহুত শীতল হৈ পৰিব। আমি বহুত আমাৰ মনতো বহুত ভাল লাগি যাব হয় নে?
হয়, একদম ঠিক কৈছা আৰু ভ্ৰমণে হৈছে এক ব্যৱহাৰিক শিক্ষা কেৱল কিতাপ পঢ়িয়ে যি জ্ঞান আহৰণ কৰিব লাগে। সেই চটিক নহয় কোনো ঠাইত পৰিবেশন কৰি তাতকৈ বহু গুণ অধিক জ্ঞান লাভ কৰিব পাৰি হয়নে?
যেনে তোমাৰ ধৰা নতুন নতুন ঠাই ভৌগলিক অৱস্থান আৰু ঐতিহাসিক স্থান ক'লা সংস্কৃতিৰে সমাজৰ ব্যৱস্থা ৰ বিষয়ে ভ্ৰমণ জৰিয়তে প্ৰকৃতিৰ ধাৰণা পোৱা যায় হয়নে?
উম, হয়, হয়। আৰু চাব যে আজিকালিতো ভ্ৰমণত ভ্ৰমণ কৰিব গ'লে। বিশেষকৈ জাপ জাপান আৰু চুইজাৰলেণ্ড ভ্ৰমণ কৰিবলৈ বহুতৰে চাব যে মন কৰে হা। সেই দেশবোৰত প্ৰাকৃতিক সৌন্দৰ্য আৰু শৃংখলা বি খ্যাত, মোৰো যাবলৈ মন আছে পাছে। মানে পিছলৈকে যদি পাৰো আৰু। কিন্তু নিজৰ দেশ ভাৰততো অসংখ্য ধুনীয়া ঠাই আছে। যেনেকুৱা কাশ্মীৰ, ৰাজস্থান কেৰেলা, গোৱা, দাৰ্জিলিং আদি সৌন্দৰ্য বিশ্ববিখ্যাত। ভ্ৰমণৰ আগতে পৰিকল্পনাটো কৰাটো কিমান প্ৰয়োজনীয় বাৰু?
হয়, অন্যতম প্ৰয়োজনীয় যেনে বাজেট যাতায়ত, বাসস্থান আৰু ভ্ৰমণসূচী আগতীয়াকৈ ঠিক কৰিলে অসুবিধা ক'ম হয়। আৰু আজিকালিতো তোমাৰ অনলাইন চব আজিকালি চব অনলাইন বুকিঙে কৰিব পাৰি হয় নে ভ্ৰমণ কৰিব যাওঁতে? চব আজিকালি সহজ গৈছে।
নিশ্চয় মোবাইল ফোনৰ সহায়ত এতিয়া টিকেট হোটেল আৰু গাইড বুক কৰিব পাৰি, ভ্ৰমণৰ সময়ত ফটো তোলাটোও এক মজাৰ অভ্যাস।
হয়, তুমি একদম ঠিকে কৈছা আৰু ভ্ৰমণে মানুহৰ জীৱনৰ অস সূ অসম্পূৰ্ণ ঘৰৰ চাৰিবেৰ মাজত আবদ্ধ নাথাকি নতুন ঠাইৰ পৰিৱেশ আৰু মানুহৰ মাজলৈ যোৱা হৈছে ভ্ৰমণ হয়নে?
অ' আৰু তই এতিয়া যে চাবা যে ভ্ৰমণ কৰিব আজিকালি ভ্ৰমণ কৰা মানে কি যে স্মৃতি বোৰ আমি ফটো তুলি ৰাখো। আমাৰ ভিডিঅ' কৰি ৰাখো। ভিডঅ কৰি উঠও ফটো তোলো এনেকে বহুতো স্মৃতি কি আছে ভ্ৰমণ কৰিব গ'লে, ভ্ৰমণ কৰিব গ'লে আমাৰ নানা ধুনীয়া ধুনীয়া আমি নান নান দেশৰ বিদেশৰ দেশ বিদেশৰ আমি খাদ্য খাব পাওঁ।
হয়। তুমি একদম ঠিক কৈছা। আৰু এই ভ্ৰমন ভ্ৰমণ কৰিলে আমি বা নানা ধৰণৰ সমাজৰ বা বা নানা ধৰণৰ মানুহ বিলাকৰ জনগোষ্ঠী বিলাকৰ খাদ্যয় খোৱা বা পোচাকৰ বিষয়ে বা তেওঁলোকৰ ধৰ্মীয়ৰ বিষয়ে আমি জানিব পাৰো হয় নে, শিকিব পাৰো ভাষা শিকিব পাৰো।
হয়। আৰু মানুহে হয় মানুহে বিভিন্ন ঠাইৰ ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰে। সেইবোৰ দেখি আহ আন মানুহো উৎসাহিত হয়। বিদেশ
হয়।
এনেকুৱা চাবা যে আজিকালিতো গ'মেই পোৱা যেনেকুৱা চচিয়েল মিডিয়াত ইনষ্টাগ্ৰাম টুইটাৰ এইবোৰ চাবা যে আজি গ'ম পালা যে তুমি সেই দাদাজনে ক'ৰবাত গৈছে এনেকুৱা ধৰা শ্বিলংগলে যে তুমি ফটো পাই যাবা বা ভিডিঅ' পাই যাবা। চচিয়েল মিডিয়াৰ জৰিয়তে আৰু দেখিও আমাৰ ভাল লাগে ন, এনেকুৱা লাগে যে আমিও যদি যাব পালোহেঁতেন আমিও যদি দেখিলো নিজৰ চকুৰে এনেকুৱা ভাবিয়ে বহুত ভাল লাগে কথাবোৰ।
হয়। তুমি এক একদম ঠিক কৈছা। আৰু ভ্ৰমণ কৰি ভ্ৰমণতটো লগৰ লগত কৰিলে বেছিহে ভাল লাগে হয়নে? তেওঁলোকৰ স্মৃতি কটাবলৈ ভ্ৰমণ কৰি বহুত ভাল লাগে। আৰু পৰিবাৰৰ লগত গ'লে আৰু ভাল লাগে হয়নে।
হয়, হয়। আৰু পাছত এতিয়া উ শেষত এতিয়া শেষত তুমি ভ্ৰমণৰ সম্পৰ্কে কিবা বাৰ্তা দিব বিচাৰিছা নেকি?
হয়, হয়। কি কয় আৰু ভ্ৰমণৰ জৰিয়তে আমি বিভিন্ন ঠাইত মানুহৰ সৈতে মন বিনিময় কৰিব পাৰো। ইয়াৰ ফলত বিভিন্ন ভাষা ৰীতি নীতি আৰু পৰম্পৰা সৈতেও পৰিচিত হওঁ হয় নে?
আৰু হয়, ইয়াৰ পৰা এইটোয়ে বুজা গ'ল ন। সকলো মানুহে সময় পালে ভ্ৰমণ কৰা উচিত। ইয়াৰ দ্বাৰা জ্ঞান অভিজ্ঞতা আৰু আনন্দ লাভ হয়।
হয় তুমি একদম ঠিক কৈছা। ভ্ৰমণ কেৱল আনন্দ বা মনোৰঞ্জনৰ বাবে নহয়। এই আমাৰ শিক্ষাৰ বাবে হয়, জীৱনৰ অমূল্য সম্পদ হয় ভ্ৰমণ হয়নে?
হয়। আৰু আজি তোমাৰ কথাবোৰ শুনি বহুত বহুত ভাল লাগিলে, বহুত নতুন নতুন কথা জানিবলৈ পালো তোমাৰ পৰা মোৰ ভ্ৰমণৰ বিষয়ে।
হয়, হয় মোকো বহুত ভাল লাগিলে তোমাৰ পৰা কিছুমান কথা জানি কিনে। আশা যে আমি পিছলৈও এনেকুৱা কথাবিলাক আলোচনা কৰিব পাৰিম ধন্যবাদ।
অ' দে' অ', ধন্যবাদ।